অন' কোনে অ' ঘৰতে আছিলা নে? ঘৰতে আছিলা নে? মও এ ঘৰতে।
অ'হ বাকী কি ক'লা?
কিবা কৰি আছা নেকি তুমি?
নাই নাই তুমি?
ময়ো এনেই আছিলো বোলো, তোমাৰ লগত অলপ কথা পাতো।
অ' খবৰ খাতি ভাল?
ভাল দিয়া, তোমাৰ ভাল নে খবৰ?
অ' অ' মোৰো ভালেই ৰ'বা, বাকী ঘৰৰ ফালে ভাল ন'
ঘৰৰ ফালে ভাল আছে আৰু বাকী এতিয়া কলেজ বন্ধ নে কি?
অ' আমাৰ কলেজ বন্ধ দিছে ৰ'বা। এই গৰমৰ বন্ধ নহয়, তোমালোকৰ দিছে নাই?
অ' অ' আমাৰো দিছে ৰ'বা এই গৰমৰ বন্ধ একমাহ বন্ধ দিছে।
অ' অ'
এঁ পিছে আজি আলা এটা বিষয়ৰ ওপৰত আলোচনা কৰো বুলি। মই অলপ ভাবিলো, এটা বিষয়ৰ ওপৰত অলপ আলোচনাই কৰো তোমাৰ লগত।
অ' অ' কি বা কি কিবা আলোচনা কি বা বিষয়।
অ' মই আজি অলপ মানে তোমাৰ বিহুৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
অ' খুব ভাল বিষয় এটা বাছি লৈছা, এ আমাৰ হ হ মানে বিহু বুলি ক'লে আমাৰ অসমীয়াৰ মানে গাতো একদম পুৰা ভাল লাগি যায় দিয়াচোন।
হয় হয়, যিহেতু বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। ত' সেই উৎসৱটো।
হয় কোৱা।
হয়। মই কৈছো যে অসম, যিহেতু জাতীয় উৎসৱটো সেইটো খুব মানে আনন্দময় তমাৰ অসমীয়া সমাজৰ কাৰণে এইটো অসমৰ কাৰণে।
হয় হয় বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহ বিলাকৰ গাত একেবাৰে ততেই নাথাকে।
অ' ঠিকে কৈছা তুমি। পিছে তুমি বিহুৰ বিষ কি ক'ব খোজা আজ, কোৱাচন অলপ বিহুৰ বিষয়ে।
মানে কি আৰু বিহু আমাৰ যেনেকে আমাৰ বিহু তিনিটা সকলোৱে জানি দিয়াচোন কিন্তু আমি স প্ৰত্যেকটা বিহুত আমি বিভিন্ন ধৰণে উৎসৱ মানে বিভিন্ন ধৰণে পালন কৰি আছোঁ যেনেকে ৰঙালী বিহু হওক। কঙালী বিহু হওক তাৰপিছত ভোগালী বিহু হওকে সেইবিলাক ভাল লাগে দেচোন আৰু। তুমি এইটো কথা মন কৰিছানে যে আমাৰ চহৰতকৈ মানে গাঁও অঞ্চলবিলাকত খুব মানে আগৰ নিচিনা, আগৰ পৰম্পৰাবিলাক ধৰি ৰাখি পেলাই এতিয়া উৎসৱ মানে গাঁওবিলাক পাল মানে সেই বিহু বিলাক পালন কৰি আছে তুমি এইটো মন কৰিছানে?
হয় হয়, মই তোমাৰ এইবাৰ বিহুত গৈছিলোঁ গাঁৱত বিহু চাবলৈ। ত' দেখিলোঁ যে আমাৰ চহৰে বিহুৰ তুলনাত গাঁৱৰ বিহু খুবেই বেলেগ। ত' কিয়নো চহৰত বেলেগ ধৰণে পতা হয় আৰু গাঁৱত ক'বাত বেলেগ ধৰণে পতা হয় ত' মই দেখ লক্ষ্য কৰিছোঁ মই সেইটো।
হয় হয়, যি ধৰণে আমাৰ ৰঙালী বিহুতে ধৰিলে ৰঙালী বিহুটো আমাৰ মানে গাঁওবিলাকত আৰু চহৰবিলাকত বহুত বেলেগ বেলেগ যেনেকে ধৰি লোৱা আজিকালি চহৰবিলাকত অকল মঞ্চ বিহুৱে আজিকালি মানে পালন কৰা হয় দিয়াচোন মানে মঞ্চ বিহুৱে অকল উদযাপন হয় কিন্তু গাঁও অঞ্চলত সনেকুৱা নহয় দিয়াচোন গাঁও অঞ্চত এই আগৰ নিচিনা ৰঙালী বিহুত প্ৰথম দিনা গৰু বিহু তাৰ দ্বিতীয় দিনা মানুহ বিহু তাৰপিছত আলহী খোৱা বিহু। তে সেনেকে সকলোবোৰ বিহু বিলাক গাওঁ অঞ্চলৰ আগৰ নিচিনাকৈ পৰম্পৰাবোৰ ধৰি ৰাখিছে দিয়া
হয় হয় কিন্তু গাঁৱত তোমাৰ বিহুৰ সময়ত ভাল বহুতো বেলেগ লাগে, সকলো ডেকা গাভৰুৱে একলগে তোমাৰ বিহু যায়, বিহু মাৰিবলৈ যায় তাৰপিছত সকলোৱে ঢোল বিবাৰ বজাই কিন্তু আমাৰ চহৰ বিহুত তোমাৰ চাবলৈ গ'লে কেনেকা কোৱা তোমাৰ আজিকালি মঞ্চত বিহু তুমি যিটো ক'লা মঞ্চত বিহু আৰু তাতে তোমাৰ ধৰা গাঁৱৰ বিহুত তোমাৰ ধৰা গা বিহু অকল বিহু নাম গাই বা বিহু গীত গজুৰি কেনে বিহু পাতে। কিন্তু চহৰ বিহুত তোমাৰ দেখিবলৈ পোৱা যায় যে আজিকালি যে কিছুমান আধুনিক গানত সকলোৱে নৃত্য কৰে বা গায়ক মাতে ত' তেনেকে বিহু উদযাপন কৰে ত' তেনেকে চাব গ'লে খুবেই বেলেগ বেলেগ বিহুত তা সেইতে গাঁৱতে হওক আৰু চহৰতে হওক কিন্তু গাঁৱৰ বিহুৰ নিচিনা আনন্দ চহৰৰ বিহুত পোৱা নাযায় বুলি ভাবোঁ আৰু মই।
হয় হয় আৰু গৰু বিহুৰ দিনা যেনেকে আমাৰ মানে খুব বেলেগ ধৰণৰ এটা দিয়া মানে কবলৈ গ'লে গৰু বিহুৰ দিনাখন আমি যেনেকে গৰুবিলাকত আমি পুখুৰী বা নদীলৈ যাই পেলাই যি ধৰণে আমি গা ধুৱা, মাহ ঢালী ধৰি তাৰপিছত উম, নতুন পঘা দিওঁ তাৰপিছত দীঘলতি মায়তি পাত সেইবোৰ আমি নেক্সট ডে আমি আমি কোবাও তাৰপিছত এ, সেইবোৰ খুব ভাল লাগে দিয়াচোন দৃশ্যসমূহ চাই।
হয় হয় কিন্তু, সেইবিলাক দৃশ্য আজিকালি তোমাৰ, দেখিবলৈ পোৱা যায় যে। চহৰত আজিকালি গৰু, এনেকে গা ধোৱা, গৰু বিহু পতা চহৰত দেখা পাই নাযায়, কিন্তু গাঁৱত এইবিলাক দেখা পোৱা যাই যে গাঁৱত তে বিহু
হেল্ল'। হয় হয়, কোৱা?
নি কেনে গা ধুৱাই। এইটো দৃশ্য লগা দৃশ্য দৃশ্য।
হয় হয়, আজিকালি
তুলনাত খুবেই বেলেগ আ , পিছে তুমি মাঘ বিহুৰ বিষয়ে অলপ কোৱাচোন মোক, আৰু তুমি মাঘ বিহুৰ বিষয়ে অলপ কবাচোন।
অ', হয় হয়, মাঘ বিহু যেনেকে আমি, জানাই যে মাঘ বিহু আমাৰ খুব এটা ভাল খুব মানে এটা ডাঙৰ, মানে আমি সকলোৱে উলহ মালহেৰে পালন কৰোঁ মাঘ বিহু, যেনেকৈ আমি মাঘ বিহুৰ ভোজ, ভোজৰ দিনা আমি যেনেকে সকলোৱে লগ লাগি, গাঁৱৰ লাই মানে গাঁৱত গাঁৱত এনেকুৱা নিয়ম থাকে, দিয়াচোন যে, উম সকলো বিলাকে লগ লাগি পেলাই মানে, এখন ভোজভাত উম, খাই তাৰে পিছদিনা উঠি পেলাই মেজি জ্বলাই, মেজি তাৰপিছত জুই পুৱাই, অগ্নি দেৱতাৰ ওছৰত সেৱা লয়, সেনেদৰে পিঠা পনাবিলাক খায়। কিন্তু আজিকালি চহৰত সেনেকুৱা নহয় দিয়াচোন, চহৰত আজিকালি ঘৰতেই মানে এনেকুৱা হৈছে যে, উম, মানে মাছ বা মাংস অলপ আনি পেলাই খালোঁ। মেজি চেজি, সেইবিলাক আজিকালি চহৰ অঞ্চলত দেখিবলৈ পোৱা নাযায়, দিয়াচোন। হেল্ল'। হেল্লো', তুমি শুনিছানে? হেল্ল'। হেল্ল' হেল্ল'। হেল্ল, মই তোমাৰ মাতটো শুনা নাই। হেল্ল'। হেল্ল', হেল্ল'।